উ। অহ ', শুনিছে।
অহ ', শুনা, শুনি পাই শুনা পাই আছো।
ব ব্যস্ত নেকি?
ব্যস্ত নহয় - নহয় আছো। এহ ', তাৰমানে তোমাৰ আজি আমাৰ ওচৰতে অহ ', মানুহৰ ঘৰত ঘৰ দোৱা আছিলে। উ অহ ', তাৰপিছত। উম - উম ঘৰ লৰা পাতিলে। মাতিছিলে গোটেইখিনিকে। উম', তাৰপিছতে আমাৰ হেৰি গল আৰু। মই খোৱা সময়ত গৈছো। নাম চাম মানে প্ৰথমে নাম পাতি। মানে নাম পাতিছেতো নাম ছে মানে তেওঁলোকৰ হেৰি। অহ ', তোমাৰ এহ ', ভগৱানৰ হেৰি থাপনা প্ৰথম পাতিছে। আছ খাৰ সেই -সেইটোৰ কাৰণে অকণ বেলেগকে কিবা কৰে নহয়। এহ ', সেয়া কৰিছে তাৰ পিছতহে নাম পাতিছে।
বেলেগকে কৰে মানে সেই বামু
গোসাই - গোসাই প্ৰতিষ্ঠা কৰে, যে অহ ', - অহ ', প্ৰাণ প্ৰতিষ্ঠা কৰে অহ ', সেইটোৱে, আহ ', সেই সেয়া কৰিছে ৰাতিপুৱা তাৰ পিছতে এহ হেৰি কৰিছে আৰু ভকতে নাম চাম তেনেকৈ গাইছে
মানে? হেৰি বব, বামুণীয়া নিয়মো পালন কৰিছে আৰু।
উম ', নহয় - নহয় বামুণীয়া নিয়ম পালন কৰা নাই - বামুণীয়া নিয়ম পালন কৰা নাই তেওঁলোক শংকৰী হয় অহ ', শংকৰী নহয় হৰি ধনীয়া মানুহ বুলি কয়। গাহৰি ধুনীয়া। মানে এহ ', কিবা কিবি ধেৰ থাকে। হয় ইমান নাজানো মই বাৰু নীতি নিয়ম বিলাকৰ বিষয়ে অহ', - অহ',, কিন্তু অহ ', সেই বামু নানা নাই তেওঁলোকৰ মানে সেই ভকত আহে যে ভকতে আহি পেলাই মানে এই আমাৰ ব গোহাঁই প্ৰতিষ্ঠা কৰিছে মানে অ গোহাঁই ঘৰ ল মানে হেৰি উঠা থাপনা পাতিছে। আমাৰো মানে ধৰা ম হেৰি নহয় নহয় এই মন্দিৰ নাথাকে ন- এ আমাৰ প্ৰায় অসমীয়া মানুহ খিনিয়ে থাপনাই থাকে, সেই থাপনা পাতিছে অ সেই থাপ- থাপনা পাতিছে থাপনা প্ৰতিষ্ঠা কৰিছা সেই এতিয়া মাহত গৈছে আৰু অকণমান পিছতে
উম
নাম চাম গাই কৰি পিছত আহিছে আৰু আহিছে মানে ভাত খোৱা সময়ত মোক মাতি দিছে আৰু মই গৈছো এ ভাত খাওঁতে খাওঁতে তিনিটা বাজিলে উম উ
ধৰক কেঁচুৱা লৈ পেলাই ইমান আগত গৈও নো কি কৰিব আৰু তেনেকুৱাও হয় উম উম
খালো বলো পিছত শোৱালো অ শুই থাকোতে মা পাপা এপাক আহি পেলাই ভোক লাগিছে যদি কিবা দিও মই বোলো নালাগে মই খাবলৈকে ৰখি আছো খামগে তাৰপিছতে আছে অ অ মা মানে খাই বৈ আহিব দিছে আৰু তেতিয়াহে সিঁহতৰ লগত থাকিব লাগিব
উম উম উম উ তাকে
খাই বৈ আহিলে ভকতৰ লগতে পিছত মই গৈছো আৰু অ খালো ভালে লাগিলে খানা আহ মানে ভকতে বনাইছে কাৰিকৰ নহয় আৰু
তেওঁলোকে বনালে ভালে লাগে
উম সেইটো কাৰণে অ
তাতকে আৰু কিবা এ মাহ মছলা আৰু নহৰু চহৰুও নিদিয়া হ'বলা তেওঁলোকে
অ নিদিয়ে নেকি মই মানে সোধা নাই দেই সোধা নাই মানে অ কিন্তু খাবলৈ বেয়া লগা নাই ধুনীয়া লাগিছে খাবলে এনেকুৱা হেৰি অ ঘৰত বনালে ইমান বেয়া লাগে ন
অ অ অ সেইটো হয় তেওঁলোকে বনালে কিবা সোৱাদ হয় কিবা এটা বেলেগ যেনেকে সেই খৰিত বনালে যেনেকুৱা
তাৰ মনে বহুত আইটেম কৰিছে বহুত আইটেম কৰিছিল তাৰমানে হেৰি যে অ অ তোমাৰ এ কি বুলি কয় আজি হেৰি হৈছে এ বুদ্ধ পূৰ্ণিমা যে বুদ্ধ পূৰ্ণিমাৰ কাৰণে মানে এনে নিৰামিষ খানা দিছ ছে আৰু পনিৰ দিছে কিন্তু অ বহুত আইটেম হৈছে মানে ভাল ভাল নে তোমাৰ হেৰিটো নহ হয় নিৰামিষতো কি কয় অ বহুত হেৰি হয়
উম
আইটেম বহুত কৰিব পাৰেটো
বুজিছ উম উম উম অ যোন বনাব জানে মানে অ মানে যোনে বনাব জনে ন আৰু মানে মানে তেওঁলোকে এ নিৰামিষতো মানে হেৰি কৰি দিয়ে বহুত কেইটা আইটম বনাই দিব
বনাই দিয়ে আৰু মানে ঘৰ মানে তেওঁলোকে মানুহক মাতি খুৱাম বুলিয়ে মানে ধৰা পাতিছে নহয় মানে তেনেকুৱা মানে ধৰা এইচিপি আমি কৰা নাই আৰু মানে মন খুলিয়ে মানে পাতিছে এ সেইকাৰণে মানে চাগে খানা বিলাকো ভাল হৈছে মানে বস্তু আয়োজন কৰিছে মানে অ মানে ধৰা বস্তু বিলাক থাকিলেহে মজুত থাকিলে চব্জি খন ভাল হব ন এক অকল এখনেতো ভাল নালাগে মিক্স কৰি দিছে ধুনীয়া লাগিছে মানে তোমাৰ এনেকুৱা লগা নাই যেন মানে এ খাই মানে ভাল লগা নাই বা তাত বেয়া কৰিছে একো নাই
বুইছো বুইছো অ
উম হম
এ ধুনীয়া ঘৰ লৈছে চাগে নহয় জানো কেনেকুৱা ঘৰটো দেখিছেনে
অ অ ধুনীয়া চব চিষ্টেমেটিক কৰিছে এ হেৰি মানে বিল্ডিং বনাইছে ওপৰতো হোৱাগৈ ন অ নাই নাই অ ফল চিলিংঙো দিছে অ ফল চিং দিছে তেওঁলোকে মানে ইঞ্জিনিয়াৰ লগোৱা নাই মানে ইঞ্জিনিয়াৰ মাতি পেলাই হেৰি কৰিলে চালে কিন্তু মানে তেওঁলোকে নিজৰ মতে তাতে ড্ৰয়িংটো বনাইছে মানে অ খুৰাজনে মানে নিজে নিজে মানে নিজে ঘৰত নিজে ঘৰ থাকিব যে নিজৰ মতে কৰিব মানে বেলেগ মতে নক কৰে ন উম এনে ধৰা ইঞ্জিনিয়াৰ মাতি পেলাই ধৰা কিমানত ফুট তলত কাটিব খুন্দিব লাগিব সেইবিলাক জোখমাখ ল'লে আৰু কিন্তু মানে ছবিটো তেওঁ নিজ যে বনাইছে যে মোৰ ঘৰটো মই এইখিনি জেগাত এইটো বনাম এইখিনি জোগাত সেইটো বনাম অ ধুনীয়াকে বনাইছে অ সোমাই মানে গোসাই ঘৰটো গোসাই মানে বাৰাণ্ডা লগতে আছে আৰু বত খাই হেৰি থাপনা ত ড্ৰয়িং ৰুমটো মানে হেৰি মদলাৰ কি হৈছে কিচেনটো মানে মদুলাৰ কিচেন বনাইছে
অ উম ভালে যথেষ্ট পৰিছে চাগে তেতিয়াহ'লে
অ তেওঁলোকৰ সেইমতে ধৰ ইনকমো বহুত ভাল গতিকে তেওঁলোকে মানে উম কুমটি মানে খৰচ কৰিব পাৰে আৰু
কৰিছে আৰু হয় ভালেই লাগে নিজৰ ঘৰ এটা বনালে উম
তাৰ মানে এ সেইখিনি মানে বলেগ মাৰ ঘৰটো বেলেগে বনোৱা মানে তেওঁলোকে সেই ঘৰে মাতেয় কিনি লৈছিলে তাৰ পিছত অ সেই জেগা খিনি পিছালে মানে জেগা আছে টো খাৰ বনাব পাৰা ত' সেই এ ষ্টাৰ্ট দিছে আৰু যোৱা বছৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট কৰি এইবছৰ এপ্ৰিল লাই গ'লো ঘৰত
অ' বা ইমান সোনকালে
মানে ফাৰ্ষ্ট সোনকালে ফাৰ্ষ্ট ফ্ল'টো হোৱা নাই এ মানে অলপ উ মানে কাম খিন আছেগৈ ফাষ্ট' ফ্লুৰত তাৰ মানে তেওঁলোকৰ তলৰো বনাই তেওঁলোকে কমাব পাৰাকে মানে ৰেডি আৰু তেওঁলোকৰ তলৰৰ ওপৰত টো লাহে লাহে কৰি থাকিব আৰু
ন শুন সোনকালে হৈছে ন বস্তুতটো মানে মোৰ আইডিয়া নাই হা কিন্তু মই শুনি পেলাই এনেকুৱা লাগিছে যে এক বছৰ ভিতৰতো যথেষ্ট ভিতৰ খিনি সোনকালৈছে
সোনকাল হৈছে হৈছে হৈছে আৰু এটা ওচৰৰ আৰু এটা ঘৰো তেনেকে বনাই কৰি এক বছৰ এওঁলোকতকে সোনকালেহে হৈছে বনাই এওঁলোকতকে পিছত মাটি কিনি উ ঘৰ বনাইছে বেছি দিন নালাগিলে তাৰমানানে মই এতিয়া যিটো বুজিলো ন হাত যদি তোমাৰ পইচা মজুত থাকে আৰু তুমি তোমাৰ তোমাৰ মানে তুমি যিমান সোনকালে বিচাৰা সিমান সোনকালে হব তেনেকুৱাই লাগে মোৰ।
উম উম উম সেইটো। সেইয়ে সেইটোৱে এনেইতো কিমান শুনা মতেতো মানুহে জমা কৰি কৰি ন অলপ অপ অপ অলক উঠাই থাকে এনেতো তেনেকুৱা হয় সাধাৰণতে উ ঠিকে ঠিকে আপুনি সেইটো ক ধৰিব পাৰিছো
উম থাকে থাকে সেইটোৱে কেপিটেল থাকিলে সেইকাৰণে আৰু ধৰা লাখৰ ওপৰ যদি দৰমহা এটা মাহত
উ অ অ অ সেইটোৱে সেই আহ ঠিকেই আছে ভাল
আছে ঘৰো ভাল লাগিছে তেওঁলোকৰ তেওঁলোকৰও খোজ ম মইও খুচ তেতিয়া আৰু কোনো ক'বলৈ নাই নওোলেখা নয় নেকুৱাহে হ'ল তেনেকুৱাহে হ'ল বোলে বেয়াহে কৰিলে খুব ভাল হৈছে আৰু তেওঁলোকৰ ব্যৱহাৰ পাতিও ভাল বাৰু। উম ব্যৱহাৰ পাতিও খুব ভাল কোনো ভাৱ নাই মানে
উম উম উম উম মানে তাতেই এনে আপোনাৰ লগৰ তাতেই তেওঁলোক থাকে মানে ন? আহ কাষৰটোৱে আহ আহ এতিয়া কি অ জেগাটো ঘৰ মানে এতিয়া পোহৰ চোহৰ ব্লক কৰি দিছে নেকি মানে?
নাই নাই নাই অ হেৰি ৰভা দিয়া কথা কৈছা নেকি বিল্ডিংটো অ বিল্ডিংটো মানে সন্মুখৰটো অ অ অ মানে আছাম টাইপ ঘৰটো পিছফালৰ এইটো তোমাৰ বিল্ডিঙত খাইছে পিছফালে এ ত সেই বিল্ডিং দিছে এতিয়া মানে ৰভা দি থ ৰভা দিছে আৰু আজি অ হেৰি কাৰনে বাহিৰত খুৱাইছে মানে উম বাহিৰত চোতখনত খুৱাইছে আৰু গেৰেজটো আছে যে বাহিৰত তাতে বনাইছে তাতে খুৱাইছে আৰু সেই অ অ মানে নতুন ঘৰটোত নাম পাতিছে
অ অ অ আচ্ছা ৱাহ বঢ়িয়া
উম
হ হু হু হুম ভালেই হ'ল দিনতটো কেতিয়াবা এনেকে মাজে সময়ে এনেকুৱা কিবা আয়োজন হৈ থাকিলে ভালে লাগে আৰু
উম, আকৌ এটা আছে আঠ তাৰিখলে। আহ ঘৰ লোৱা পাতিছে নি ঘৰ লোৱা ঘৰ লোৱা, অ আৰু এঘৰ মই যে কৈছো আৰু ঘৰ বনাইছিলে এওঁলোককে সোনকালে হ'ল কিন্তু মানে ডেটটোহে পিছুৱাই দিছে ঘৰ লৱা পা তেওঁলোকে মানে সোমাবহি অ', তেওঁলোকৰ মানে আঠ তাৰিখ ঠিকে আছে আজি অকনমান সন্ধিয়া আহি নিমন্ত্ৰণ দি থৈ গ'লহি।
ঔ, বাহ
তাকে বোলো আৰু খায় কৰি লওঁ আৰু। যিমান যি আছে উম, বিয়া খালো, ঘৰ লোৱা খালো
উম, এটা দুটাকে বিয়াও আহি আছে নহয়
আহি আছে, আহি আছে বিয়া খাইছো বাৰু দুখন ইমান বিয়া গ'ল। খালো অ', ঘৰ লোৱা এটা খালো আৰু এ তা, আহি আছ সেইটো খাম আৰু হ, যদিহে পেট বেমাৰ নহয়, আউ তেতিয়ালে উম
বাৰু আজ আজি চায়িডিন মান আছে আজি চায়ি তায়িখ। আঠ তাৰিখ আপোনাৰ হ'ল শুকুৰবাৰ হ'ল ন? শুকুৰবাৰে পৰিল আৰু আগ
উম। তাকে কেইদিন মান আছে আৰু।
উম, চাৰিদিন মান আছে। ঠিকেই আছে। এবাৰো আৰু শুম আৰু লাহেকে নিমন্ত্ৰণ বিয়াৰে নিমন্ত্ৰণ আছে। কিন্তু মোৰ হে চাগে যোৱা নহ'ব, ইমান বেয়া লাগিছে। পাৰ্চনেল কাম এ টা আছে মানে তাৰপিছত মানে সময় টোয়ে তেনেকুৱা হৈ গ'ল নহয় এতিয়া মই সেই কামটো এৰি পালেও মই তিয়া যাব নোৱাৰোঁ আৰু টাইমিং বিলাক এনেকুৱা যে দিনত নহয় মানে গ'লে মানে ৰাতিহে যাব লাগিব এ বুজিছে নে তোক। কালিও মোৰ এটা আছে আজি। আজি ও মোক মানে সেইটো কাৰণে মেছেজ দিছে এ অলপ আগতে মই কথা পাতি উঠিলোহে মানে কলো যে বেয়া নাপাবা মোৰ বহুত আৰ্জেন্ট কাম এটা আছে। যে মজা নোৱাৰিম তেনেকে কলো দুখ কৰিছে কিন্তু সে আৰু উপায়নো আকৌমোৰ দেওবাৰেও আছে
বাহ হো-হো
যাব নোৱাৰিম মানে এনে মই ফ্ৰী থকা হলে মই গ'লোয়ে হয় মই এইবিলাক মানে কেতিয়াও হেৰি ন কিন্তু মানে। টো এতিয়া মানে সেই আৰু প্ৰায়ৰিটিটো অলপ বেছি অ বেছি প্ৰয়োজনীয় হয় সকাৰণে বেয়াও লাগিছে চাওচোন কি কৰো
হয় আৰু দেখা যাওক ন উ।
হে শুও আৰু তেনেক
উমম দিয়া দিয়া সৱাংগে যাম ম হোঁমগে আৰু
তাকে তাকে ঠিক আছে দিয়ক কথা পাতিম দিয়ক পিছত উ গুড নাইট শুভ ৰাত্ৰি হুহ হুহ হুহ অ অ অ ঠিক আছে আহ